হেল্ল'
নমস্কাৰ - নমস্কাৰ।
নমস্কাৰ। উম নমস্কাৰ।
নমস্কাৰ। মো- মোৰ মোৰ
মোৰ। তোৰ কি?
মহাবিদ্যালয় বন্ধ দিছে।
ইয়াহ।
পৰীক্ষা- পৰীক্ষা, ছাব্বিশ জানুৱাৰী। এবা ছাব্বিছ জানুৱাৰীত। ছাব্বিশ কি হৈছে এইটোৰো?
তোৰ হেই কি কয়
জুন তাৰিখৰ পৰা ত্ৰিশ জুন তাৰিখলৈ হ'ব। আনিম।
এ নেটক কাটা গেল। নেটৱক কাটা গেল। নেটৱৰ্ক
আছে, আছে, আছে, আছে। আছে, আছে, আছে, আছে। আই চিৰিয়ে আই আই মই চিৰিয়েছ।
মোৰ মোৰ পিছচাইদে কিবা শব্দ শুনি আছা নেকি গান বাজা?
মা নাই।
তাত কি বিচাৰি পোৱা নাই যোৱা। তলত গাম অস্ত্ৰতো ধিৰে পৰা নাই। তলত গৰম কৰা বস্তুটো বিচাৰি পোৱা নাই হে।
বিচাৰিলোঁৱা।
ঘৰত দুই নম্বৰটো সদস্য ধুই কিনে বা ক'ত থৈয়ছি।
দুই নম্বৰটো সদস্য মই ঘৰৰ তিন নম্বৰটো সদস্য।
অ' আৰু মই চাৰি নম্বৰটো।
টো আপুনি দশ নম্বৰটো।
ঠাত। কিয়া খোৱাম? এ মোৰ পেটটো কুৰ, কুৰ, কুৰ, কুৰ, কুৰ, কুৰ কৰিছে এও অ' অ' অ'। বন্ধ কৰি নকৰিবি, নকৰিবি, নকৰিবি। নহলি কাটা যাবো তোৰ এনেই যাবো নধৰবি নধৰবি। নধৰিবি। খালা আৰু যোগা যোগ আহিছি। যোগা যোগ আইছি।
কি কৈছে?
কাম মানে আৰু কাৰ আহিছিল। উদাহৰণ দি ক'ৰ নাম নকবি।
নাম
উদাহৰণ দি ক'ৰ নোৱাৰি।
উদাহৰণ কি বুলি ক'ম, উদাহৰণটো হ'ল সৰু
সৰু, কি সৰু?
সৰু
কি সৰু?
আমি সৰু বুলি মাতোঁ।
নিজৰ মোবাইল নাই নহয়।
কি নাই?
ঐ নিজা মোবাইল নাই নহয়।
তহঁতৰ ঘৰৰ চাৰি নম্বৰটো সদস্য নহয়। তহঁতৰ ঘৰৰ চাৰি নম্বৰটো সদস্য নহয়।
ন আমাৰ আমাৰ সদস্য এইটো আমাৰ লগত মহাবিদ্যালয়ত একেলগে পঢ়ে।
বৌৱ অ' অ' অ' অ' অতি নয় দি যি যাই
কি?
এতিয়া নৈ দি যে যাই।
অ'।
হয়।
হয় দিয়া। এতিয়া কেইটা বাজিছে?
আঠটা।
আৰু এতিয়াহে তিনি বাজি ছাপন্ন ছেকেণ্ড।
উম।
কাৰবা আছে?
কি শুনিছা?
অ'। বছৰ আহি আছে।
ধৰিব নালাগে।
মা ধৰিব। হা?
সেইদিনা ন, সেইদিনা মাকে গৈছিল ন। মোৰ জন সেইদিনা মই কি কৰিছিলোঁ জান? মোৰ যন্ত্ৰটোন কি কৰিছিলোঁ জান? শুনিছানে?
কি কৰচে?
অ' মই কিবা সেইত চাই কিনে। এই সেউজীয়া সেউজীয়া কালাৰ এপটো যে এ সেইটো সেইটো মানে বস্তুতো সেইটোত চাগ সেউজীয়া নহয় চৰি। এই তোৰ এটা কালাৰ আছিলে অলপ। তিনটা মন কালাৰ মিক্স হৈ আছে। সেইটো মই সেই কৰছো কি কয় সেইটো যন্ত্ৰত সেইটো সেই যন্ত্ৰৰ ভিতৰৰ বস্তুটোত মই চাই কেনে মোৰ মই যি বস্তু যোগাযোগ আহা, যোগাযোগে হওক বা কিবাই হওঁক। মই চব ত'ত থৈ দিছো। বুজছা? বুজছা নে?
হেল্ল'!
হেল্ল'! এই মুখখানেদি নামাতে ই।
ঠিক আছে, হয় বুজি পাইছো।
মাতিয়ে আছো মই।
কি নেটৱৰ্ক থাকা জাগাত উঠি আহ।
আছোৱে, ক'ত নেটৱৰ্ক থকা জেগাত উঠি যাম।
চাউন্ড শুনবা পাৰবি এ।
শব্দ, শব্দ নহয়
পাবিয়ে চাউণ্ড, ঘৰতে আছোঁ। শব্দ পাবিয়ে তই।
এইটোন কি কৰিম? এই পইচা কাটলি ইটেন কি হ'ব?
সেইকাৰণে কৈছোঁ মোক কৰিব নালাগে বুলি সংযোগ।
কি?
সেটো কাৰণে কৈছো মোক সংযোগ কৰিব নালাগে। সেইটো কাৰণে কৈছোঁ। ছিলো মোক সংযোগ কৰিব নালাগে। কোনে নো কোন এ? কোনে কৰিছে?
আমাৰ ছয়, দুই নম্বৰটো সদস্য।
কিয়?
যোগাযোগ আচি।
কিয়?
কিয় বা নাজানো।
এ কিয়াবা ইমান, কোনিবা কৈছি যে এতে অসমীয়া কথাই ক'ব লাগব ভালকে।
হয়ে, অসমীয়া কথাই ক'বা লাগা হৈছি।
হয়ে। বেলেগ ক'বা নোৱাৰি আৰু একেবাৰে।
নৰি, পইচা কাটে।
উম। হৈছে আৰ, বেলেগ ক'লেও দিব ল
কি?
অকল কথা, অকল যোগাযোগ কৰিলেই পইছা পাবা।
এ সেনেকুৱা কিয়া হ'ব? কিবা এটাতো বান্ধনী থাকৱে ন' তোক কোনে এনে এনে পইচা দিব।
হয়।
আৰু ত্ৰিশ তাৰ ওপৰত কৰ'বা নৰি। বুটছ'? ত্ৰিশটা লাষ্ট, ত্ৰিশটাই শেষৰ।
আৰু নাহে আৰু।
ত্ৰেশতাৰ পিছত
ত্ৰিশটাৰ পৰা আৰু নাহে আৰু। উম। বেলেগ নাম্বাৰে ৰেজিষ্ট্ৰেশচন কৰবা লাগব' আৰু। অ', বেলেগ নাম্বাৰ কৰি লবা লাগিব।
অ', কিন্তু সেই নাম্বাৰটোতে কথা পাতবা লাগব, যোগাযোগ কৰি।
উম।
দচ মিনিট এ দচ মিনিট হয় নে চাই থাকবি দেই। দচ মিনিট হোৱাৰ পিছত মই দুই নম্বৰটো সদস্যত যোগাযোগ কৰিম।
ময়ো কৰিম।
কাক? দন্টিয়া ন'
হয়।
অ' আৰু কিন্তু মই কিবা কিবি
কি কৈছা?
কিবা কিবি, কিবা কিবি শব্দ শুনি আছোঁ?
কি শব্দ? কি শব্দ?
একো শব্দ ওলোৱা নাই, একো শব্দ ওলোৱা নাই মই মই কি বুলি কয় জ ক'ব নোৱাৰো তাৰপিছত কম দে। আপোনাক আপোনাক দুই নম্বৰ সদস্য জনে ফোন কৰি আছে চাগে।
কৰিয়ে আছে, কৰিয়ে আছে।
উম।
কৰিয়ে আছে, কৰিয়ে কৰি কৰি কৰি আছে।
ফোনটো কোনে কাটিব, ফোনটো কোনে কাটিব সংযোগটো কোনে কাটিব মই কাটিম নে আপুনি কাটিব?
মই কাটিম দে আৰু এক এক মিনিট ধৈয্য ধৰ। কিয়া ইমান নোহোৱা নোহোৱা হৈছে ক'বাই পাৰা নাই দে। সেই ইমান উশাহ নোহোৱা হ'ব লাগেনে মানুহবিলাক।
হয় দিয়ক। ইমান উশাহ নোহোৱা হয় নে?
তেৰ, পোন্ধৰ, ষোল্ল, সোতৰ, ওঠৰ, ঊনৈশ, বিশ।
একৈশ বাইশ তেইশ চব্বিশ পচিছ ছাব্বিশ সাতাইশ। আঠাইশ, ঊনত্ৰিশ, ত্ৰিশ, একত্ৰিশ, বত্ৰিশ। মৰিলে নেকি অ', এইজন? এইজন মৰিলে নেকি?
কি কথা কৈছ' তই, কোনে?
মই একো কোৱা নাই।
নাপাই জানানে এইগিলা কথা ক'বা। তই কিন্তু ডাঙৰ কথা এটা কৈ দিলি জান নে মোৰ কাৰণে নহ'লে তই মোৰ কাৰণে ডাঙৰ কথা এটা কৈ দিলি তই জাননে হা?
নাই নাজানো, নাজানো ক্ষমা কৰিব, ক্ষমা কৰিব।
ক্ষমা কৰিব কথা কয়। হয়।
হ'ল, হ'ল, হ'ল, হ'ল, হ'ল, হ'ল, হ'ল, হ'ল, হ'ল।
বাই, বাই, বাই।
হয়, হ'ল।
এ কাট।